হয় নমস্কাৰ জনাইছোঁ আপোনাক
হয়, নমস্কাৰ
হয় আপুনি ব্যস্ত আছিলে নেকি
নাই নাই ব্যস্ত নাই কবচোন
হয় আপুনি যদি অলপ সময় দিব পাৰে আমি অলপ কথা পাতিব বিচাৰিছিলোঁ
হয়। আজি আমি আপোনাৰ বতৰ ফলৰ বিষয় অলপ তথ্য সংগ্ৰহ কৰিব বিচাৰিছোঁ।
হয় নিকী।
হয় আপোনি যদি ইচ্ছুক নিশ্চয় অলপ হলেওঁ সময় দি তই যিখিনি জ্ঞাত আপুনি মোক জনাবলৈ চেষ্টা কৰিব বুলি আশা ৰাখিলোঁ।
উম, মই বৰ্তমান বস্তু নহয় আহ ত গতি এ খুব ভাল এটা তথ্যয়ৰ বিষয়ে আপুনি জানিব বিচাৰিছে। বা মইও অপোনাৰ পৰা নজনা এনেই জানিব পাৰিম বুলী গতিকে আশা ৰাখিলোঁ।
নিশ্চয়।
অ বতৰৰ ফল বুলি কলে ফল বুলি ক'লে নহয় মানে চব বস্তু ৰে একো একোটা মানে ৰে এ হেৰি থাকে, এ সময় থাকে। এম বতৰ বতৰৰ ফল যেনেকৈ হয়, ঠিক তেনেকৈ শাক পাচলি বিলাকো এটা বতৰত হয়, এম যিকোনো বস্তুৱে খেতিয়ে হওক বা ধান খেতিৰ পৰাই হওক বা চাহে চাহ খেতিয়ে হওক বা শাক পাচলিয়ে হওক বা বা ফল মূলে হওক বা ফুলে হওক যিকোনো বস্তুৰে মানে একো একোটা সময় সময় থাকে যিটোক আমি এ সেইটো বতৰ বুলি কওঁ মানে সেইখিনি সময়ত হোৱাাতোকে আমি সেইখিনি বতৰৰ ফল বুলি কওঁ। ত এ বিশেষকৈ আমি এ বাৰিষা কালত এ বৰ্তমানতো এতিয়া মানে বাৰিষা কাল বুলি ক'ব লাগিব এতিয়া, যিহেতু
বাৰিষা কালি চলি
বা বাৰিষা কালি এতিয়া ত গতিকে এইখিনি সময় বাৰিষা কালত আচলতে এ ঋতু তো আমি ছয়তাৰ বুলি জানোঁ। ঋতু ছয়তা, ত গতিকে ঋ ঋতুৰ লগত ত মানে এ হয় হয়, ঋ ঋতু ভিডিঅ মানে আছেঁ ত মইও ইমান তাৰমানে কোনটো ঋতুত কোনটো ফুল একদম মানে একদম সম্পূৰ্ণকৈ একদম পাত পাত তলকৈ নাজানো কিন্তু এ বাৰিষা কালত আৰু মানে খৰালি কালত এই দু এই দুটা এই দু দুটাৰ মাজত তাৰ মানে এইখিনি পাৰ্থক্য খিনি মানে অলপমান জানো আৰু। যিখিনি জানো মই কম ত'গতিকে বাৰি ষা কালত এইখিনি সময়ত আমি বিশেষকৈ গম পাওঁ যে এ আমৰ পৰা হওক তিয়হঁ হওঁক আ কি বুলি কয়, এ আৰু কি কি আছে, এম ৰঙালাও তোও আচলতে মানে ফল বুলিয়ে কিছুমানে গ্ৰহণ কৰে। ৰঙালাওটো মানে ফুল হিচাপে খাই। এ শাক পাচলি হিচাপেও খায়, ফল মূল হিচাপেও খায় সেইটো আৰু তেনেকুৱা ধৰণৰ আৰু সিমান সময়ত যেনেকুৱা আছে, কুঁহিয়াৰ আছে বা এ অমিতা আছে। অমিতাটো আচলতে বাৰমহীয়াই। কিন্তু তথাপিও তাৰ মানে সেইটো উ বাৰিষা কালত অ হয় নিৰ্দিষ্ট সময় নাই নাই বুলি কিন্তু হ'লেও তাৰমানে বাৰিষা কালত বেছি অলপমান ভাল যোন যো-যিখিনি হয় সেইখিনি অলপ বেছি ভাল হয় বুলি কয়, আ, ত' গতিকে আৰু কি বুলি কয় খৰালি মাহততো আৰু বহুত বিয় বহুতেই আছে বা এ, ধৰি লোৱা আ-আপেলৰো মানে ই নাই এ, কি বুলি কয় বতৰ নাই। এ, বাৰমহীয়া বুলিয়ে কোৱা হয় আপেলটো অ'। আৰু আংগুৰটো আৰু তেনেকুৱা নাই কিন্তু খেজুৰ চেজুৰ তাৰমানে বাৰিষা কালত বেছিকে হয়। আ খৰালি কালত আৰু যেনেকৈ প্লামটো হোৱা দেখা যায় ঠাণ্ডাৰ বতৰত
হয় হয়।
প্লাম যিটো আমাৰ গাঁৱলীয়া ভাষাত পইলাম বুলি কওঁ।
আপোনাৰ এতিয়া গ্ৰীষ্ম ঋতুত পোৱা যায় আৰু এইবোৰ হয়। মানে তৰমুজ পোৱা যায়, হয় আপুনি খেজুৰৰ কথা কলে, আম লিচু এইবোৰ। প্ৰায় গ্ৰীষ্ম ঋতুত হয়।
হয় হয়, আৰু এতিয়াতো বৰ্তমান কঠালৰ বতৰ, প্ৰায় শেষ হলেই কঁঠালৰ বতৰ তথাপ তোমাৰ তাৰমানে এইখিনি সময়ত কঠালৰ হেৰিটো এ, কঁঠালটো পোৱা যায় সিমান টাইমত।
হয় হয়।
আ
অ' তাৰে মাজত আৰু কিছুমান আজিকালিতো আৰু বতিক্ৰমী দেখা যায় যেনে এতা এ, যিকোনো শাক পাচলিৰ ক্ষেত্ৰতে হওঁক বা কিবাই হওঁক এ, বাৰিষা কালত হওঁক বা খৰালি কালতে হওঁক এই দুটাৰ পৰিৱৰ তেওঁ তাৰ মানে যিকোনো ঋতুতে তাৰমানে তে, আজিকালি তাৰমানে ওলোৱা দেখ খা যায়। বা আজিকালি তাৰমানে কিছুমান বিভিন্ন ধৰণৰ সাৰ হওঁক কিবা কিনিব এ ব্যতিক্ৰমী ভাৱে ই কৰি পেলাই তাৰমানে ই কৰা দেখা যায় মানে বতৰৰ বস্তু টোটো নহ'লেও অইন এটা বতৰত অ' হয় অইন হয় হয়, বাৰমহীয়া শাক পা কি বুলি কয়, চ শাক পাচলিবিলাকো তেনেকুৱা কৰিছে। যে আগতেতো ধৰি লওঁক এ, গাজৰ চাজৰবিলাক, বিলাহী চিলাহীবিলাকৰ গৰমত বতৰৰ মানে বাৰিষা কালত এ, কি বুলি কয় ঠাণ্ডাত, নহয় নহয় ঠাণ্ডাৰ বত তৰত বেছিকৈ পোৱা যায়, তাৰমানে শৰালী কালত। এ, পো-পোৱা যায় হয় কিন্তু তাৰ পৰিৱৰ্তে আজিকালি তাৰমানে হয় বাৰমাহে। আৰু, আৰু সেইবাবে এই মানে গা কি বুলি কয় মানুহৰ দেহত মানে প্ৰভাৱো পৰা দেখা যায় কিন্তু আজিকালি।
হয় হয়।
মানে আৰু এটা কথা ক'বলগীয়া মানুহে আচলতে ফল মূলটো তাৰমানে দেহৰ আটাইত কৈ ভাল বস্তু বুলি পেলাই অ' ক কি বুলি কয় খাই আছে। বা ৰোগীবোৰক হওঁক বা আমাৰ সুস্থ মানুহ, হয় হয়। হয় পুষ্টিকৰ একদম মানে লাগতিয়াল যিখিনি বস্তু একদম ফল মূলৰ পৰা বিশেষকৈ পোৱা বুলি কোৱা হয় কিন্তু এইবিলাক যে মই যে এতিয়া ক'লো যে এ, বে ব্যতিক্ৰমী ভাৱে কিছুমান বস্তু মানে পে প্ৰস্তুত কৰি আছে তাৰ ফলত তাৰমানে মানুহ বিলাকেতো দেখাতেতো বস্তুবিলাক ভালেই, সতেজ কিন্তু তাৰ ভিতৰত যিখিনি বস্তু, তাৰমানে প্ৰয়োগ কৰা হয়, সেইখিনি আমাৰ গাৰ কাৰণে, তাৰমানে আমাৰ শৰীৰৰ কাৰণে অতিকৈ বেয়া বস্তু, একদম বেয়া বস্তু, যাৰ যাৰফলত মানে কিছুমান ধৰি লওক, এ বহুত বেমাৰ হোৱা দেখা যায়, তাৰ ভিতৰত মই কিছুমান কৈ আছো যে, এ ফুট পইজন বিশেষকৈ আজিকালি, ফুড পইজনটো একদম মানে কমন হৈ গৈছে, একদম মানে স্বাভাৱিক নিচিনাই হৈ গৈছে, অবিচ্ছেদ্য অংগ বুলি হোৱাৰ নিচিনা, কৱ পাৰি, একদম তেনেকুৱা হৈ গৈছে, মেডিকেল হয়, ফুড পইজনটো ঘৰৰ প্ৰায় মানে মানুহৰে হোৱা দেখা যায়। আৰু এ, ছালৰ ৰোগ হোৱা দেখা যায়, এ আৰু এই কেইদিনমান আগতেতো মাত্ৰ এটা কথা ওলাই গ'ল যে, আমত এ এইটো কি বুলি কয়? আমত এবিধ তাৰ মানে ফোজ ফৰাচ না কিবা এটা, এনেকুৱা সেইটো আৰু কিবা মিক্স কৰি পেলাই কিবা এটা মানে বতিক্ৰমী বস্তু, সাৰ এটা মানে তাতে মাৰা গম পোৱা গৈছে সেইটো, যাৰ ফলত বহুত মানুহৰ মানে সেইটো একদম বিজ্ঞানিক ভাৱে ধৰাও পৰিছে। বহুত মানুহে বেমাৰতো পৰা দেখা গৈছে সেইটো, হয়। হয় হয় আৰু সেইখিন তেনেকুৱা বিলাকৰ, তেনেকুৱা ব্যতিক্ৰমী বিলাকৰ পৰা তাৰে আজিকালি কেঞ্চাৰ ৰোগটো একদম হি হেৰি হৈ গৈছে, একদম সেইটো আৰু।
হয়।
আমি কেঞ্চাৰ ৰোগটোতো বহুত, কেঞ্চাৰ বুলি নহয়, বহুত বহুত বেমাৰ আমি আগতে বেলেগ বেলেগ ঠাই, দূৰ দূৰ মান, দূৰ দূৰণিৰ সেইবিলাকখন শুনিছিলো কিন্তু আজিকালি তাৰমানে ঘৰে ঘৰে, প্ৰত্যেক ঘৰে ঘৰে এজন নহয় এজন কেঞ্চাৰ বেমাৰী থাকেই। আৰু একদম বিজ্ঞানিক ভাৱে, চাইণ্টিফিকেলি ইটো মানে কিবাও ওলাইছে, এইটো হেৰিওঁ ওলাইছে যে, বিজ্ঞানীসকলে কৈছে যে আগন্তুক যিটো বিশ বছৰ হব, তাৰেই ভিতৰত আহ, নব্বৈ শতাংশৰ এ কি বুলি কয়? পচানব্বৈ শতাংশ লোক মানে কেঞ্চাৰ ৰোগত পৰিব বুলি কেনে এইটো ওলাইছে, যদিহে, হয়।
যদিহে এই ধাৰাবাহিকতটো তাৰমানে এ কি বুলি কয়? চলি থাকে আৰু, এনেকুৱা।
হয় হয়, হয় হয়।
অ', গতিকে আমি বিশেষকৈ আমি, বেলেগ একো কৰিব নোৱাৰো কিন্তু এ এটা বস্তু কৰিব লাগিব, যি উম, মানে তেওঁলোকেও ভাবিব লাগিব নিজৰ মানুহ বুলি বা, তেওঁলোকেও সেইটো সেইখিনি বস্তু খাই আছে। বা তেওঁলোকৰ মানুহেইটো যোনখিনি, যোনে এইখিনি উৎপাদন কৰি আছে, তেওঁলোকেওটো খাব। তেওঁলোকৰ ঘৰৰ মানুহেউটো খাব। গতিকে তাৰমানে অসম চৰকাৰেও এই খাদ্য পাতিৰ ক্ষেত্ৰত তাৰমানে অলপমান গুৰুত গুৰুত্বপূৰ্ণভাৱে, গুৰুত্ব সহকাৰে তাৰমানে এইখিনি ললে, অলপমান ভাল হয় বুলি মই ভাবো আৰু। ত' গতিকে আপুনিও অলপ যদি ক'ব পাৰে, কৈ দিবচোন ইয়াৰ বিষয়ে।
হয়, আপুনিটো বহুত খিনিয়েই তথ্য মোক জনালে। এতিয়া কবলৈ গ'লেতো মোৰ বিশেষ ভাৱে ইমান জ্ঞাত নহয়েই। আপোনাৰ বহুখিনিয়েই মই জানিলো। আপুনিটো ক'লে ঋতুভেদে আপোনাৰ খাদ্যসমূহ বেলেগ বেলেগ হয় মানে বতৰৰ ফল, বহুত ধুনীয়া কৈ আপুনি জনালে মোক।
এতিয়া আপোনাৰ যেনেকুৱা আপোনাৰ ফাগু চহপাত বসন্ত ঋতু আপোনাৰ পৰা দেখা যায়।
তেনেকুৱা ক্ষেত্ৰত আপোনাৰ, সেই সময়ত আপোনাৰ শাক-পাচলিবোৰ বেছিকৈ খোৱা যায়। আপুনিটো ক'লেই, এতিয়া আপোনাৰ, গৰম দিনত ম আপুনি জনালে, যে তৰবুজৰ পৰা, আম, লিচু আৰু বৰ্তমানতো কঠালৰ কথা ক'লেই, বৰ্তমান কঠাল, কঠাল হওক, লেটুকো হওক, বৰ্তমান আপোনাৰ বৰ্তমান সময়ত। চলি থকা আপোনাৰ ফল, বতৰৰ ফল বুলি কব গ'লে। লাহেকৈ আপোনাৰ আৰু ভাদ- আহিন মাহত আ আপোনাৰ শৰৎ ঋতু পৰিব। তাত অপোনাৰ নাচপতি, ডালিম, আঙুৰ এইবোৰ প্ৰায় দেখিবলৈ পোৱা যাব। আঙুৰটো প্ৰায় আপুনি ক'লে, যেতিয়া হ'লেও পায়। হয়, এইটো কোনো আপোনাৰ বতৰৰ ফল বুলি ক'লে, কোনো এটা সময় নাথাকে, আঙুৰৰ ক্ষেত্ৰত বা আপেলৰ ক্ষেত্ৰত। নাচপতি, ডালিমবোৰ আপোনাৰ, ভাদ- আহিন মাহত আপোনাৰ দেখিবলৈ পোৱা যায় আৰু। শৰৎ ঋতুত আপোনাৰ আমি খাব পাৰোঁ। ঠিক সেইদৰে, আপোনাৰ কাতি-আঘোণ মাহতো তেনেকৈ আপোনাৰ। খেজুৰৰ কথাটো আপোনাৰ সেই মাহ সময়ত ক'ব পৰা যায়।
খাদ্যৰ ক্ষেত্ৰত। বা বাদাম সেইবোৰ বস্তু আৰু আটাইতকে ঠাণ্ডাত আপোনাৰ, পোৱা যায়। খাদ্য-সম্ভাৰৰ ভিতৰত গাজৰ, বিলাহী সেইবোৰ পো একদম আপোনাৰ পোৱা পোৱা যোৱাৰ ভিতৰত খাদ্য।
যদিও বা শাক পাচলি কিন্তু মানুহে চিকিৎসা আকাৰৰ সেইবোৰ ফল মূল। খাব পাৰি।
কেঁচাইে খাই, গাজৰটো আপোনাৰ বেছিভাগ এতিয়া অ', কেঁচাইয়ে খায় মানুহে। ৰান্ধি খোৱাতো প্ৰায় হেইয়ে হয়। বিলাহীও আপোনাৰ কেঁচাই খায়, হলে এইবোৰ ফল মূলৰ ক্ষেত্ৰতে পোৱা পৰা যায়।
উ আপুনিও আপোনাৰ পৰা মইও গম পালোঁ।
হয়, হয়, হয়, এই বতৰ ফল বুলি ক'লে আৰু, আপোনাৰ আজিকালি সেই তেনেকুৱাই বোলো বতৰত এইটো সময়ত বা এইটো দি এইটোয়ে ফল যে পাব তেনেকুৱা নহয়। আজিকালি ছটা ঋতুত সকলোবোৰ ফল-মূল প্ৰায় দেখিবলৈ পোৱা যায়।
হয়, গতিকে হয়, হয়। জানিব পাৰিব। নিশ্চয়, আপোনাকো বহুত ধন্যবাদ। আগন্তুলৈকে আপোনাৰ পৰা বহুত কথা জানিব পাম বুলি আশা ৰাখিলোঁ। ধন্যবাদ।
ঠিক আছে, দিওক। ক